আছো ৰবা এনেই। তুমি অঁ, খালো দিয়া। তুমি খালানে?
উম, উম, খালো -খালো।
অঁ, অঁ।
বাকী? তেতিয়া কি কৰি আছা, এতিয়া পিছে কি কৰি আছা?
মই আছো, ৰবা এনেই মোবাইল অকমানে চাই আছিলো।
অঁ, অঁ।
তুমি?
ময়ো এনেই আছোঁ ৰবা মোবাইলৈ চাই।
এই এইবোৰ মানে- কি পাই আছো আৰু ঘৰৰ মানুহে কৈ আছে কি এই মানে কিবা- তেখেত কিবা- খাই আছিলো, খাই থাকোতে কৈছে কি, এই প্লাষ্টিকৰ বস্তু পৰা কিমান কে নোখাও? এইবোৰ- মানে কি যিমানে প্লাষ্টিক বোৰ- মানে দিনক দিনে সংখ্যা বাঢ়িও গৈছে নে? মানে কি প্লাষ্টিক বোৰতো- পচি নাযায়। সেইবোৰ আমি খাই পেলাই য'তে- ততে পেলাই দিওঁ আৰু তাকেই অকণমান কিবা কিবি- কৈ আছে ঘৰৰ পৰাই।
উম, উম।
তাকেতো কি কৰিবা আৰু আজিকালি বস্তুবোৰ মানে কি প্লাষ্ট- প্লাটিকৰ পেকেটতে বেছি ভাগ থাকে।
উম, হয় -হয়।
এতিয়া অঁ, উম এইবোৰতো এতিয়া ধৰি লোৱা মাটিতো পচি নাযায়।
উম। মানে তোমাৰ মানে বহুখিনি মানে সমস্যা সৃষ্টি- ধৰা প্লাষ্টিকটো মানে বহুত- ধৰা ইয়াক পচিও নাযায় আৰু পুৰি পেলালে তোমাৰ ধৰা মাটিত- অলপ মানে শেষ হৈ নাযায় আৰু আৰু তোমাৰ তেনেকে বায়ু প্ৰদূষণো কৰে। মানে ধৰা- আমাৰ বহুখিনি সমস্যাৰ কাৰণে মানে তোমাৰ বায়ু প্ৰদূষণ হৈ আছে।
সেয়েতো। আচলতে প্লাষ্টিক বোৰৰ সলনি হয় ক- গছৰ বেগ, এইবোৰ ব্যৱহাৰ কৰিলে ভাল হয়। কিন্তু আমাৰ ইয়াত মানে দিনক দিনে- প্লাষ্টিকৰ পৰিমাণটোহে বৃদ্ধি-
প্লাষ্টিক বুলি বুলি নহয় তোমাৰ চাবা প্ৰদূষণ বোলা বস্তুটো মানে বহুত দিনক দিনে বাঢ়ি গৈছে। ধৰা এই গুৱাহাটীখনত গ'লে বহুত কল কাৰখানা এইবিলাক আছে।
অ'। হয় দিয়া আৰু মানে কি কল কাৰখানাৰ পৰাতো মানে এ যিবোৰ ধোৱা ওলাই সেইবোৰে বায়ু প্ৰদূষন কৰে আৰু এই যে কল - কাৰখানাৰ পৰা এই পানীবোৰ যে মানে কিছুমান উম, নদ - নদীত বা ধৰি তোমাৰ ব্ৰহ্মপুত ত্ৰৰ কাষতে বহুতখিনি কল - কাৰখানা আছে। অ, সেইবোৰৰ এই আৱৰ্জনাবোৰতো তাতেই পৰে গতিকে তেনেকৈ পানী প্ৰদূষণো হয়।
উম। মানে তোমাৰ চাবা এতিয়া বৰ্তমান মানে গুৱা টিখনত গ'লে তুমি গম পাবা কিমান কল কাৰখানা আছে সেইবিলাকৰ পৰা মানে তোমাৰ ধোঁৱা যি আছে ধোঁৱাবিলাক মানে ওলাই মানে এ পৰিৱেশটো ব বহুত নষ্ট কৰি পেলাইছে।
উম - উম হয়। এ চবফালৰ পৰাই মানে কি বায়ু প্ৰদূষণ, পানী প্ৰদূষন চবফালৰ পৰাই হৈ আছে।
উম, তোমাৰ মানে ধৰা আৰু মা তোমাৰ দিনক দিনে প্লাচ টিকৰ সংখ্যা বাঢ়ি আহিছে ধৰা প্লাছ টিকটো এনেকুৱা বস্তু তোমাৰ এই শ - শ বছৰটো মানে মাটিত পেলাই থলে তেনেহে থাকে আৰু নষ্ট হয় নাযায়।
ত হৈ নাযায়। সেয়েতো সেইকাৰণে কাগজৰ বেগ এইবোৰ ব্যৱহাৰ কৰিলে ভাল। সেইবোৰ সহজতে পচিও যায়।
হয় কাগজৰ বেগ আৰু যে এটা যে মনা যি আছে কি বুলি কয় সেইটোক? পাহৰি গ'ল আৰু অ জোতৰ বেগ সে সেইটো সেইবিলাক ব্যৱহাৰ কৰিব লাগে কাৰণ এইবিলাক মানে মাটিৰ লগত মিহলি হৈ যায় অলপ টাইম লাগে। কিন্তু আৰু সোনকালে আৰু সেই কিন্তু প্লাষ্টিকটো বহুখিনি অসুবিধা হৈছে।
অ, বহুত বছৰে লাগে পচি যাওতে।
উম আৰু তোমাৰ গুৱাহাটীখনত গ'লে এটা কথা মন কৰিবাচোন গাড়ীৰ পৰা ওলোৱা থোৱাই কিমান আমাক ক্ষতি কৰিছে।
উম, হয়। তাৰ পৰা এ বেমাৰো হৈছে এই মানে কলেৰা। তাৰ পিছত আৰু কিবা - কিবি এজমা এইবোৰ বহুত কিবা - কিবি বেমাৰ হৈছ
হয় - হয়, তোৰ মানে বহুখিনিয়ে আমাৰ ক্ষতি হৈ আহিছে দিনক দিনে। তোমাৰ আৰু দেৱালীৰ সময়ত যিবিলাক আমাৰ ফটকা ফুটালে। এইবিলাকৰ পৰা ব যিবিলাক ধোৱা নিৰ্গত হয় মানে বহু কেইদিন মানে অসুবিধা সৃষ ব কিন্তু আমি অনুভৱ কৰা নাযায় দিয়াচোন কিন্তু আমাৰ বায়ুতো বহুত প্ৰদূষণ হয়। এই দেৱালীৰ দিনাখন কিন্তু তাৰ সলনি আমি চাকি কি জ্বলাব লাগে, ব ফটকা মানে পইচা খৰচ কৰি অহ কটাই কিনে একো লাভ নাই মোৰ মতে হলে, তোমাৰ তাত সেইখিনি পইচা দি চা কি বেছিকৈ অনা, চাকি হেৰি জ্বলোৱা আৰু। তোমাৰ আৰু যিখিনি আমাৰ ধৰা এই প্লাষ্টিকৰ বেগ এইবিলাক মানে ব জনোৱাৰ মানে আমাৰ প্ৰথম মেইন কথাটো হ'ল তোমাৰ জনোৱা কাৰণ সজাগ হব লাগিব, জনসাধাৰনে যে এতিয়া এইবিলাক নিজে নিজে কমাই দিব তাৰ পাছতহে তোমাৰ মানে কমি যাব। হয়নে নহয়
হয় দিয়া
আমাৰ মানে জনসাধাৰণে তোমাৰ প্লাষ্টিকৰ বেগ এইবিলাক কমকে ব্যৱহাৰ কৰিব ধৰা কৰিলে ধৰ বজাৰ কৰিব গ'লে নগদ এডাল বেগ লৈ যাব লাগে তাত ভৰাই আনিব লাগে প্লাষ্টিকৰ বেগটো আনাতকে কিন্তু সেইটো নকৰে আজি-কালি তোমাৰ চব দোকানতে প্লা- ষ্টিকৰ বেগ পোৱা যায় আৰু ভাবেই দিবই যিহেতু আৰু কিয় নিও এনেই কিন্তু সেইখিনিৰ পৰা আমাৰ বহুতে ক্ষতি হৈছে আৰু। আৰু ধৰা প্ৰদূষণ বুলি ক'ব গলে তোমাৰ এই মা- আৰু মাটি প্ৰদূৰ্ষণো আছে। ধৰা এই খেতি পথাৰত যিবিলাক ৰাসায়নিক সাৰ বি আছে যি সেইবিলাক তোমাৰ যদি পেলাই এইবোৰত বছৰে বছৰে টো ধান খেতিতো দিয়ে ন ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য
হয়
থাকিব লাগে।
উম
সেইটোৱে একেবাৰে নাইকিয়া হৈ যায়।
উম হয় আচলতে বেছি অধিক সাৰ সাৰ প্ৰয়োগ কৰিব নালাগে।
হয় হয়।
যিখিনি আমাৰ মানে প্ৰাকৃতিক ভাৱে পোৱা এইবোৰ ধৰি লওক গৰুৰ গবৰ এইবোৰ ব্যৱহাৰ কৰিলে ভাল। বেছি সাৰ প্ৰয়োগ কৰিলে মাটিটোহে নষ্ট হৈ যায়।
উম আৰু তোমাৰ ধৰা সেই সাৰ যেতিয়া বাৰিষা কালত তোমাৰ হেৰি কৰা যায় আৰু তেতিয়া ধান খেতি পথাৰত দিলা দিলে তাৰ পাছত বৰ ষুণ আহিলে আৰু সেই পানীটো অ মানে সেই পানীত মানে সাৰটো আহি কিনে তোমাৰ পুখুৰীত পৰে। এই পুখুৰীত তোমাৰ গৰু, ম'হ এইবিলাক থোৱাৰ ফলতো মানে বহুখিনিতে তোমাৰ পানীটো নষ্ট হৈ যায়।
উম আৰু সেই পানীয়ে কিছুমানে আনি পেলাই খাব বা তাত কাপোৰ ধুব, বাচন ধুব উম তেনে অ বহুত বীজাণু আহি পৰে না আচলতে আমি পানী ব্যৱহাৰ কৰিলেও মানে কি ফিল্টাৰৰ পানীহে ব্যৱহাৰ কৰিব লাগে।
মানে বৰষুণ দিয়ক অসুবিধা সৃষ্টি হৈছে আৰু এ প্ৰদূষণ বুলি ক'লে মানে বহুখিনি প্ৰদূষণ
অ
গাড়ী যি এইবিলাক যি তোমাৰ একজজ চি এছ এ চাইলেঞ্চাৰ সেইবিলাক মানে যিটো গাড়ীৰ লগত লাগে বহুতে মানে সেইবোৰ চেইঞ্জ কৰি দিয়ে দিয়াৰ ফলত মানে ধৰা ৰাস্তাদি বহুত ডাঙৰ ডাঙৰ চাম য'ত সেই কৰি যায় মানে সেই বিলাকৰ ফলতো বহুত শব্দ প্ৰদূষণ হয়।
অ হয় ঠিকে কৈছে আচলতে
উম
তেনেকুৱা চাউনটো মইতো বৰ বহুত বেছি বেয়া পাওঁ আচলতে দিকিও কিহৰ কাৰণে মানে তেনেকুৱা চাউণ্ড দি পেলে চাউণ্ডটো দিয়ে বাৰু
সেইটো এটা সকলোৰে চখ থাকে আৰু। সেই চখ
এ চখ থাকিলেও দিয়াচোন। বহুত মানুহৰে মানে কি অসুবিধা হয় বা শব্দ প্ৰদূষণ বুলি ক'লেটো মানে ধৰি লোৱা, মানুহৰ কাণৰ বেমাৰ পৰ্যন্ত মানে কি হৈ যাব পাৰে।
উম, হয়- হয়।
আৰু মানে গাড়ী চলোৱাজনে কোনো ভয় নকৰে। কিন্তু কি কাৰ অ, সঁচাকৈ কাণৰ বেমাৰ হৈ যাব পাৰে। কাৰণ ইমান ডাঙৰ চাউণ্ড আমি ধৰি লোৱা গাড়ীখন যেতিয়া আমাৰ ওচৰেদি যাব আমি অকমান টাইমৰ কাৰণে একো শুনা নাপাম। কিন্তু যিজনে চলাই মানে গাড়ীখন সেইজনেটো এ এনি টাইম সেইটো চাউণ্ডদে শুনা পাই।
হয়- হয়, মানে বহুখিনি আমাৰ ক্ষতি হয় আৰু তোমাৰ।
উম, হয়। আৰু আমি যিহেতু আমাৰ এ পুখুৰীত উম, মানে কি গৰু ছাগলী, মহ' সেইবোৰ মানে সকলো নামি যায়, বা তাত গা ধুৱে বা তাৰে পানী খায়। গতিকে সেই পুখুৰীৰ পানী যিকোনো কামতে ব্যৱহাৰ কৰিব নালাগে। কাৰণ বহুত খিনি বীজাণু আহে না।
হয়- হয়, বহুখিনি মানে বীজাণু আহে।
অ। অ- অ- আ। তাকে হে এতিয়া আমি সেইটো আচলতে তে নিজে সাৱধান হ'ব লাগিব আমাৰ, যিখিনি জনসাধাৰণ আছে। সেইখিনিও সম সাৱধান হ'ব লাগিব যে পানী কেনেকৈ খাব। লাগে বা আমি প্লাষ্টিক টো ব্যবহাৰ কম কৰিব লাগিব।
উম- উম, হয়।
উম, বায়ু প্ৰদূষণতটো অধিক হৈ আছে। কিছুমান থুৱাৰ পৰা আমি দূৰত থাকিব লাগিব।
উম- উম, লাগিব। সেইখিনি মানে আমি মানি চলিব লাগিব আৰু।
উম, আৰু খেতিয়কসকলে যাতে অ, এইবোৰ সাৰ বোৰ যাতে তে বেছি প্ৰয়োগ নকৰে।
উম- উম।
তেতিয়া মানে কি হয়, এ যেতিয়া খেতি পথাৰত সাৰ বোৰ দিয়ে মানে বিভিন্ন ধৰণৰ সাৰ আছে। তটো সাৰ বোৰ দিলে মানে কি হয়, আমাৰ এই খেতি পথাৰ যিবোৰ কেঁচু কুমতি থাকে।
হয়।
সেইবোৰ মানে কি মৰি যায়। মৰি যোৱাৰ ফলত আমাৰ খেতিয়কৰে অসুবিধা হয় আচলতে।
উম- উম।
কাৰণ সেইবোৰৰ বাবেহে মাটিবোৰ ধুনীয়া পলসুৱা হৈ থাকে।
উম- উম, হয়। মানে আৰু টো আওঁ, জনসাধাৰণ কিন্তু সজাগ হ'ব লাগিব আৰু। প্ৰথম কথা হ'ল চৰকাৰেনো কিমান কি কৰিব, তোমাৰ যদি জনসাধাৰণ খিনি সজাগ নাথাকে।
উম, এইবোৰ ক্ষেত্ৰত আচলতে চৰকাৰককৈ লাভ নাই। কাৰণ আমাৰ উম, যিখিনি মানুহ আছে জনসাধাৰণ আছে। সেইখিনি সজাগ হব লাগিব।
উম উম তোমাৰ জনসাধাৰণ খিনি সজাগ হলে আৰু কথা নাই আৰু,
উম
তাকেই আৰু
হেল্ল' অ আহ মই আজি তোমাৰ পৰা ভালেখিনি কথাই শিকিলো লো আৰু আমি নিজে সজাগ হব লাগিব দিয়া চোন এইবোৰ প্ৰদূষ যি তোমাৰ প্ৰদূষণ টো দিনক দিনে বৃদ্ধি পাই গৈছে।
অ আমি মানে সজাগ হব লাগিব আৰু,
ত কমাব পাৰো এইবোৰ। আমি সেইটো গুৰুত্ব দিব লাগিব। অ অ অ অ ঠিক আছে হ'ব দিয়া। উম